বিকুল লাইনৰ কথা পাতো হ তোমাক এতিয়া তোমাৰ স্কুল লাইফ কেনেকুৱা আছিলে?
মোৰ হয় মোৰ স্কুল লাইফটো ভালে আছিলে। ছিল অ', নাই যেতিয়া স্কুল লাইফ মানে মই স্কুল যেতিয়া গৈছ আছিলোঁ তেতিয়া বহুত ভাল মানে ভাল ভাল ফ্ৰেণ্ড আছিল মানে এতিয়াও পাহৰি পাহৰিব নোৱাৰোঁ এইবোৰ। ফ্ৰেণ্ডক এতিয়াও ফ্ৰেণ্ড আছে মোৰ লগত। তে বহুত ভাল আছিল। এতিয়া মানে এতিয়াও মনত কৰোঁ মানে এতিয়াও মানে এইটো পাহৰিব নোৱাৰো আৰু।
অ', তোমাৰ স্কুল লাইফত অ' তোমাৰ কে কোন মোৰো মোৰো ভাল আছিলে। উম, মোৰো স্কুল লাইফ ভাল আছিলে মানে মোৰ ফ্ৰেণ্ড বোৰো আছিলে বহুত ফ্ৰেণ্ড আছিলে ক স্কুল লাইফত ইমান ফ্ৰেণ্ড ক'ব গ'লে নাছিলে। আছিলে কেইটামান আছিলে ভাল। ফ্ৰেণ্ড আছিলে। অ', বেছি নাছিলে। সেইকাৰণে ভাল ফ্ৰেণ্ড আছিলে। তোমাৰ স্কুল অ', ইছ স্কুল লাইফৰ এনেকুৱা বেষ্ট মেমৰী কিবা আছে নেকি ক'ব পাৰিবা নেকি?
স্কুল লাইফৰ বেষ্ট মেমৰি এইটোৱে আছিল যে ফ্ৰেণ্ডৰ লগত মই মানে বহুত ভালকে আছিলোঁ মানে ফ্ৰেণ্ডৰ লগত খেলিছিলোঁ আৰু মানে মানে টিফিন টাইমত ফ্ৰেণ্ডৰ লগত মানে একেলগে থাকি কিনে মানে চব ফ্ৰেণ্ড মিলি কেনে টিফিন খাইছিলো সেইবোৰ মানে মোৰ মেমৰি আছে আৰু এতিয়া ভাল লাগে এইটো মোৰ বেষ্ট মেমৰিী মানে এনজয় কৰিছিলোঁ ফ্ৰেণ্ডৰ লগত লগত সেইটো মানে ভাল লাগে এতিয়াও মানে ভাবি কিনা আৰু তোমাৰ এনেকুৱা আছিল কিবা মেমৰি
অ মোৰো তেনেকুৱা মেমৰি আছে বাৰু মোৰ স্কুল লাইত আমি ডেইলি স্ক গৈছিলো তাৰপিছত আমি ছুটি বাৰটাতে লৈকে আহিছিলো আৰু কেতিয়াবাতো আমি স্কুলৰ পৰা পলাই গৈছিলে
আচ্ছা এনে কি কি মানে এনে কি কি আছে এনেকুৱা মানে তোমাৰ ভাল মানে এনেকুৱা মেমৰি যে মানে তুমি এতিয়াও পাহৰিব নোৱাৰা
আমি ক'ব গ'লে আমাৰ এটা মেমৰি ক'ব গ'লে আমি চাৰিজন ফ্ৰেণ্ড আছিলোঁ আমি স্কুলৰ পৰা তোমাৰ বাৰটা মানৰ পৰা ওলাই গিয় আমি মানে এটা নদীত জগে গা পা ধুইকিয় আছিলো এইটো আছে মে ভাল লাগে এ তেওঁ সটো ভাবিলে কথাটো আহি উঠে ভাল লাগে আৰু তোমাৰ তেনেকুৱা স্কুলৰ ফেভৰেট চাবজেক্ট কি আছিলনে
মোৰ স্কুলৰ ফেভট চাবজেক্ট মেথছ আছিল ম মেথছ কৰি কিনে বহুত ভাল পাইছিলো আগতে ম বুত ভাল ল এতিয়াও ভাল লাগ মোক মে স্কুল লাইফতো বহুত বৰ ভাল লাগিছে আছিলে আৰু স্কুল মানে যোনটো টিচাৰ আছিল মেথছৰ টিচাৰ মানে তেওঁও বহুত ভাল আছে আ ভালকে বুজাইছিলে ভালকৈ মানে এইটো মানে য যিকোনো এটা ডাউট হ'লে মানে ভালকৈ সুধো সুধোঁতে মানে কৈ দিছিলে মানে বহুত ভাল আছিলে তেওঁৰ টিচাৰো ভাল আছিল আৰু সেইণ মেথছাবজেকটো ভাল লাগছে আছিল আৰু মোৰ এটা হিন্দী চাবজেক্ট আছিল সেইটোও ভাল লাগিছিল মোক হিন্দী চাবজেক্ট মোৰ ফেভৰেট আছিলেই
অ তোমাৰ মে ফেভট আছিল ন হিন্দী হিন্দী ফেভট আছিল ন ম ফেভ
চ' ফেভৰেট আছিল আৰু হিন্দীও ফেভৰেট
এ হয় নেকি তোমাৰ দুটা চাবজেক্ভট আছিল ক'ব গ'লে মোৰ স্কুল লাইফত ত' হিন্দী খালী ফেভৰেট আছিলে হিন্দী চাবজেক্টে ভাল পাইছিলোঁ মই মেথছ বহুত টান পাইছিলোঁ স্কুল লাইফত এ কৰিপনণ ম বেছি ছিলো আৰু মই ইমান নাজানিছিল হিন্দী আৰু হিন্দীয়ে মোৰ ফেভৰেট আছিলে আৰু হিন্দী মেম বহুত ভাল আছে আমাৰ তেওঁ বহুত ভাল লাগিছিলে সেইকাৰণে মোৰ হিন্দী চাবজেক্টটো ভাল আছিলে তুমি
ফেভৰেট টিচাৰ কোন আছিল?
ফেভৰেট টিচাৰটো মালা বুলি মেম আছিলে অহ কমলা মালা বুলি এটা মেম আছিলে সেইটো মেম ফেভট আছিল তোমাৰ?
হয় মোৰো এজনি মেম আছিল হয় হয় মোৰো এজনি এজনী মেম আছিলে অনমিকা তেওঁ আমাক, অ এ হিন্দী পঢ়াইচিলে তেওঁ মেমোকো ভাল লাগিছিলে আৰু মেটচৰ টিচাৰ, এইটো মেমটো বেছি ফ্ৰী আছিল সেইকাৰণে এইটো মেমৰ লগত বে মানে বেছি ফ্ৰি আছিলো অলপ মানে মেমটো অলপ ফ্ৰেণ্ডলি টাইপৰ আছিলে সেইকাৰণে মানে মেমৰ লগত যেতিয়া মানে ক্লাচ কৰিছিলো মেমে মানে এনেকুৱা নহয় যে টিচাৰ যে নহয় আৰু মানে চিচ- ষ্টুডেনৰ লগত হেনেকোৱাই থাকে ফ্ৰেণ্ড নিচিনা থাকে আৰু ভালকে বুজাইয়ো কিবা ডাউট থাকিলেও বুজাই দিয়ে। মানে মেম টো বহুত ভাল আছে আমাৰ লগত মানে কিবা দুই টিলিং কৰিছিলে মানে ইচ- সৰিও কিবা কিবি কৈছে। মানে ভাল আছিলে সেইটো মেম।
অ', তোমাৰ এনে স্কুল লাইভত অ', কি বোলে তোমাৰ স্কুলৰ ক্লাচবোৰ কেইটাত স্টাৰ্ট হৈছিলে।
আমাৰ স্কুলৰ ক্লাছবোৰ নাও নটাত ষ্টাৰ্ট হৈছিলে আৰু দুটাত শেষ হৈছিলে আৰু বাৰটাততো টিফিন টাইম আছিল। আৰু তোমালোকৰ?
আমাৰ আহ ক্লাছটো আহ নটাৰ ষ্টাৰ্ট হৈছিলে নটাৰ কৰা আৰু শেষ হৈছিলে আহ দেৰটাত ওৱান থাৰ্টিত। তোমাৰ স্কুলৰ ক্লাছ কিমান মিনিটৰ হৈছিলে?
অ', কি ক'লা?
তোমাৰ স্কুলৰ যি যিহেতু ক্লাছবোৰ কিমান মিনিটছত আছিলে? কিমান মিৰ্জীচ‌?
আমাৰ টো ফৰতিফাইভ মিনিটচ আছিল হয় স্কুলৰ ক্লাচটো ফৰতিফাইভ মিনিট।
অ ফৰতিফাইভ আমাৰো ফৰ্টি ফাইভ। আ তুমি ব্ৰেকত কি কৰিছিলা।
ব্ৰেকততো মই ফ্ৰেণ্ডবোৰৰ লগত মানে টিফিন খাইছিলো, ফ্ৰেণ্ডৰ লগত খেলিছিলোঁ আৰু স্কুল টাইমততো আমি চব খেলি কিনে ভাল প পাইছিলো মানে আহ আমি খেলি খেলিব ফিল্ড আছিল আমাৰ স্কুলত তাতে মানে আমি এনেই দৌৰা দৌৰি খেলিছিলোঁ আৰু এই কুট কুট হয় সেইটো যে আছে সেইটো আগতে খেলিছিলোঁ সেইটো মানে ভাল লাগিছিল। ছিল। এইবোৰ খেলিছিলো কেতিয়াবা লুডু আমাৰ মানে এইটো স্কুলৰ পৰাই দিছিলে লুডু। এইটো লুডু খেলিছিলো আৰু ল'ৰাবোৰে বোলে কেৰম চ এইটো খেলে কেৰম আৰু ফুটবল এইবোৰ খেলি সেইটো খেলিছিলো আৰু তোমালোকৰ তোমাৰ কি আছে সেনেকুৱা ফেভৰেট সিমান খেলাটো কি খেলিছিলা মানে?
ব্ৰেক টাইমত অহ আমাৰটো অহ আমিতো মানে আমাৰ স্কুলত ব্ৰেক টাইমত একেবাৰে সৰু কথা কব গলে ফাইভ ক্লাছমানটো আমিও ফাইট খেলিছিলো ব্ৰেক টাইমত ফাইট আৰু তাৰ পিছত ডাঙৰ হোৱাৰ পিছতো ব্ৰেক তেনেকুৱা একো এনজয় কৰা নহ'ল সৰুতে একেবাৰে ফাইট খেলিছিলো তাৰ বেঞ্চৰ তলত সোমাই আমি পাচ গুটি খেলিছিলো, ইমান কমেডি লাগে এইবোৰ কথাবোৰ ভাবিলে পাচ গুটি খেলিছিলো তুমি এনে কিবা মনত আছে নেকি তুমি মানে আহ স্কুলৰ ফেষ্টিভেলত কিবা কৰিছিলা নেকি তেনেকুৱা?
হয় মই আগতে স্কুলৰ কিবা কিবি ফেষ্টিভেল হ'লে আৰু কিবা প্ৰগ্ৰাম মানে স্কুলত পাতিলে তেতিয়া মই ডান্স কৰিছিলোঁ আগতে মই বহুত ডান্স কৰিছিলোঁ স্কুলত মানে কিবা হ'লেও মানে কিবা টিচাৰ্চ ডে মানে কিবা চিলডেনচ ডে টিচাৰছ ডে মানে গোটেই মানা কিবি হ'লে আৰু স্কুলত মই ডান্স কৰিছিলোঁ আৰু হয় আৰু তোমাৰ এনেকুৱা কিবা আছে তুমি স্কুলত মানে কিবা ডান্স জানে
মই তেনেকুৱা এক্টিভিটি একো কৰা নাই। মই আজিলৈকে স্কুল ফুল লাইফ তেনেকুৱা এক্টিভিটি কৰি পোৱা নাই। অহ তেনেকুৱা আজিলৈকে কৰা নাই আৰু কেতিয়াবা কৰিব পাৰও নাই চাগে সেইটোৱেই আৰু অহ তুমি এনে স্কুল লাইফৰ যেতিয়া ব্ৰেক টাইম দিছিলে তুমি কি কৰিছিলা মানে ব্ৰেকৰ তেনেকুৱা এনেকুৱা মুভমেণ্ট আছে নেকি তুমি ব্ৰেক টাইমত কিবা কৰিছিলা যিহেতু আজিলৈকে তোমাক ভাল লাগে?
অহ এনেকুৱা আছে মানে এনে ব্ৰেক টাইমত আমাৰ স্কুলত মানে এটা আম গছ আছিল তাতে আমি মানে যাই কিনে আম ছিঙিছিলো আম খাইছিলো মানে চবে ছোৱালী বোৰে মানে বহি কিনে আনি আমি গছ ওপৰত উঠি গৈছিলোৱে আমাৰ এবাৰ টিচাৰেও আমাক ধৰিছে ছিলে তেতিয়া মানে তেতিয়া পৰা এনে উঠা নাই আন এনেই ব্ৰেক টাইমত এইবোৰ মানে কৰিছিলো আম গছৰ পৰা আম টিপিছিলো আম খাইছিলো সেনেকুৱা কৰিছিলো আৰু তোমাৰ সেনেকুৱা কিবা আছে মমেন্ট?
অহ আমাৰ আমাৰ তাতে আম গছ আছিলে স্কুলৰ পিছফানে তাতে আমি আম খৰাই কিনে আম খাইছিলো তাতে জামুনবোৰ জামুন গছ আছিলে জামুন খাইছিলো আমাক তেনেকুৱা কৰা নাছিলে আমি তেনেকুৱা অহ বুটলি বুটলি খাইছিলো চাফা কৰিকে
তোমাৰ কেইজন ফ্ৰেণ্ড আছে স্কুলত হয়।
মোৰ স্কুলত তিনিজন ফ্ৰেণ্ড আছিলে এতিয়ালেও আছে স সেইোৰ ফ্ৰেণ্ড, তোমাৰ তেনেকুৱা কিবা কেই ফ্ৰেণ্ড আছে?
হয় মোৰো আছিল মোৰো তিনিজন ফ্ৰেণ্ড আছিল এজনী ছোৱালী আছিল দুজন ল'ৰা আৰু আগৰ আগতে আছিল আৰু সৰু থাকোঁতে আছিল। সৰু পৰাই ল'ৰা ল'ৰাও আছিল ছোৱালীও আছিল ফ্ৰেণ্ড মানে এতিয়ালৈকেও আছি আৰু কোনবা কোনোবা আছে যে পাহৰি গ'লে আৰু দূৰত দূৰত থাকে কোনোবা গাঁৱত গৈছ গ'লে সেনেকুৱা আছে আৰু কোন কোনক মোৰ লগতে থাকে ইছকু কলেজত যায় এতিয়াও মানে ভাল আছে।
অ', অ', এতিয়া এতিয়াও তোমাৰ ফ্ৰেণ্ডশ্বিপ চলি আছে মানে অল্ড ফ্ৰেণ্ড এতিয়াও আছে তোমাৰ লগত।
হয় আৰু তোমাৰ এনেকুৱা স্কুলত এনেকুৱা কিবা হৈছে যে বেছিকে নম্বৰ কোনটো চাবজেক্টত আহিছিলে আৰু তোমাক মানে টিচাৰেও ভাল পাইছিলে সেনেকুৱা হৈছিলে নেকি?
মোৰ তেনেকুৱা এটা চাবজেক্ট আছে হিন্দী চাবজেক্টত বেছিকে নম্বৰ পাইছিলোঁ। আৰু মোক মেমেও ভাল পাইছিলে। অ', তুমি স্কুল লাইফত তেনেকুৱা কি কি চাবজেক্ট আছিল তুমি বেছি বেছি নম্বৰ পোৱা আৰু ভালপোৱা?
মই মানে স্কুল লাইফত মই ইংলিছত বেছিকৈ নম্বৰ পাইছিলোঁ ইংলিছত আৰু হিন্দীত পাইছিলোঁ বেছিকৈ নম্বৰ আৰু মেথছতো মা মেথছ মোক ভাল লাগিছিল কিন্তু মে মানে মানে মেথছত কেতিয়াবা কেতিয়াবা এনেকুৱা হৈ যায় ন অলপ ভুলো হৈ যায় মানে এইটো ভুল হ'লে অলপ কাট দিয়ে নে বেছিকৈ মাৰ্কছ নিদিয়ে মেথছ মেথছতো সেনেকুৱা হয়। সেইকাৰণে মেথছত কমকে মাৰ্ক পাই কিন্তু মেথছটো ফেভৰেটো আছিল আৰু সেই হ'লেও মানে মোৰ হিন্দী আৰু ইংলিছত বেছিকৈ মাৰ্কছ আহিছিলে আৰু স্কুলত আৰু টিচাৰেও মানে বহুত ভাল পাইছিলে তেতিয়া ব' দিটো কৰিছিলে। হয়।
অহ, তুমি স্কুল ছুটি হোৱাৰ পিছত তুমি ঘৰত চিধা আহিছিলানে ক'বাত ক'বাত সোমাই সোমাই লেটকে ঘৰত আহিছিলা?
নহয় এনেকুৱাতো হোৱা নাই মই স্কুলৰ পৰা ডাইৰেক্ট স্কুল ছুটি হ'লে মানে ভোক লাগি যায় ন' সেইকাৰণে মই ফ্ৰেণ্ডবোৰৰ লগত মানে চবেই ফ্ৰেণ্ডটো একেলগে তে মানে আমাৰ মানে মানে ওচৰে ওচৰে আছিল ফ্ৰেণ্ডবোৰৰ ঘৰো আমাৰ মানে স্কুলটো অলপ দূৰত দূৰত আছিল। ন' একলগে গৈছিলো আৰু গাড়ীত বাছত আহিছিলো একেলগে ঘৰত আৰু তোমাৰ এনেকুৱা অ', হয় আৰু তোমাৰ তুমি?
মইতো অ', কেতিয়াও ঘৰত আহোতে চিধা ঘৰত নাহো কেতিয়াবা অ', আম খাব যাওঁ কেতিয়াবা জামুন খাব যাওঁ কাৰোবাৰ ঘৰত কেতিয়াবা আৰু এতিয়া মধুৰীআম খাব যাওঁ আমাৰ ঘৰত তেনেকুৱা আছিলে।
অ', মানে তোমাৰ, তোমাৰ মানে হয় তোমাৰ মানে স্কুল লাইফ বহুত মানে সেনেকুৱাই মানে সেইটো কৰোতে গ'লে আৰু বহুত ভাল লাগে। চাগে তোমাক মানে স্কুল লাইফত এনেকুৱাই আছিলে চাগে অলপ। দুষ্ট আছ
অ তুমি হে তেনেকুৱা নহয় তুমি যদি এতিয়াও স্কুল লাইফত যাব প যাব গলে যাবা নেকি স্কুল লাইফত আকৌ এনজয় কৰিবা নেকি
হয় এনেকুৱাতো মই চান্স পালে যাম বুলি ভাবিছো মানে এতিয়া চান্স এনেকুৱা নাপায় এইটোতো জানো এনে আৰু পালে এনে এইটো থাকে ন কেতিয়াবা মানে কোনোবা কলে সেনেকুৱাতো হয় এনেকুৱো যাব মন যায় আৰু তোমাৰ যায় নে?
অ অ যয় মোকে যাবলৈ মন যায় স্কুল লাইত কিবা তুমি স্কুল লাইফত কিবা এনেকুৱা ভুল কৰিছা নেকি যে তুমি ঠিক কৰিব পাৰা এনেকুৱা কিবা আছে নেকি স্কুল লাইফত গলে কিবা ঠিক কৰিম এনেকুৱা কিবা আছে নেকি তোমাৰ
নাই নাই সেনেকুৱাতো একো নাই মানে এনেকুৱা কিবা ঠিক কৰম কৰিম বুলি এনেকুৱাতে একো নাই এনেকুৱাতো কিবা ভুল কৰা নাই স্কুল লাইফ প তোমাৰ আছে নেকি
নাই দিয়া ঠিক আছে থেংক ইউ হু